অ' শুনিছো ক'ক
অ', এ কিবা কিবি এইবোৰ প্ৰ'ব্লেম দি আছে আৰু কি ক'ম
কথা থাকোতে আধাতে হেৰি কৰি দিলো মই
কি কৰিলি এ নহয় মই শুনায়ে নাছিলো ছিলো।
এই নেটৱৰ্ক বেয়া মেইন কেচ।
বেয়া মোৰ এনেই
কিয় বা সুধি চাবি কি হৈছে কি নাই হোৱা। অ', কি কয় ক'বি।
তোৰ এই ভাত কি বনাইছে?
উম, মই পাকঘতে যোৱা নাই কি বনাইছে চাবলৈ
আমাৰ এতিয়া মই যে তোৰ যে থৈ কথা পাতি আছিলো যে এনে আমি, তাৰপিছত ফোনটো থৈ পেলাই যে মই যে নাছিলোঁ যে অলপ তোৰ হেয়াই আৰু মই এইবোৰ তোৰ পানী-চানী খালে কিবা টিভি কোমাই কোমাই ফোন কৰিছে মেছেজ সেইবোৰ ৰিপলাই-চিপ্লাই দিলোঁ তাৰ পা তোৰ মায়ে আকৌ জানো কি বনাইছে তোৰ আ চয়াবিন তটো মানে পানীত তিয়াই থোৱা আছে গৰম পানীত হা, তাৰপিছত তোৰ আলু আৰু চয়াবিন আকৌ কুকাৰত চিটি মাৰিব দিছে
চয়াবিনৰ মাংস খাই পাইছ?
চয়া
চয়াবিনৰ মাংস
চয়াবিনৰ মাংস
মানে গোটেইখিনি চোৱাবিন ত হেৰি কৰি দি ন গৰম পানীত দি পেলাই যেতিয়া কোমল হৈ যায় ন তেতিয়া তই কাম এটা কৰিবি মানে গটেইখিনি হোৱাৰ পিছত ততিয়া গোতেই খিনি মানে ফালি দিবি তাৰপিছত মানে ফালি পেলাই এটা হেৰি বনাই লবি।
কি ষ্টিক সোমাই দিব লাগে? ষ্টিক সোমাই দিব লাগে নে?
এ না, মই ভালকে চাব লাগিব ৰ', মই চাইছিলো মানে ভিডিঅ' এটা। খাই ভাল লাগে কিন্তু মানে তো মাংস মানে যোনবিলাক মানুহে মাংস নাখায় ন? সেইবিলাক মানুহে মানে এনেকে বনাই খাব পাৰে। মানে মাংস ফিল নিচিনা আহে আও
অ' কয় নহয় মানুহে ব'নলেছ চিকেন বুলিয়েতো কয়
হ'ব পাৰে দেই যোনবিলাকে মানে নাখায় ন' এ চাম ৰ মই ট্ৰাই কৰি মইতো কৰা নাই
উম মই চালে এইবোৰ কৰি থকো, তাপিছত মায়ে এতিয়া কি কৰিছে তোৰ মানে সেইটো মই সুধিছো হয় কিয় চয়াবিনতোটো গৰম পানী তিয়াই আছে তিয়াৰ পিছত ন আকৌ কুকাৰৰ পিছত তই দে তোক বেছি কথা কয় থাকিব নালাগে তোক নালাগে
তোকে বকিলে নে উল্টা
এইটো হ'ব আৰু মই কুকাৰতো আলু আৰু চয়াবিন দিলো হা তাৰ পিছত আকৌ কিবা নাই তাকে তোৰ পান মছলা গৰম মছলা তাৰপিছত তোৰ জালুক এনেকে
এগাল মান জলা দিছ এগাল মান জলা দিছ
এই ক'ত নোজ্বলা সেজন মইো বহুত জ্বলা খা
কি কয় ইমান জ্বলা খাও নে মই নোৱাৰাও জ্বলা খাবলৈ উমা বি জলকীয়া খাবি মই নুৱাও দেই ইমান জ্বলা
মই এ বৰমাহতৰ ঘৰত যাওঁতে বি জলকীয়া তোৰ বগা সৰিয়তে আছে তাৰ পিছ অ কি ধুনীয়া বনাইছে গৈছ নে কি ধুনীয়া
মই তাৰ পৰা আগৰ পৰাই পলাম
তা শন ন তাকা কি কৰিলা মই সেইটোতো পিছি দিলো নে মছলা মছলাটো তাৰপিছত মায়ে আকৌ মিক্সিত আকৌ সেইখিনি আলু খিনি আৰু চয়াবিন খিনি বইল কৰি সেইটো দিলে এটা মছলাটো আছে আৰে মই কৈছোঁ এইটো কি তাৰ পিছা পিছা সেইটো পুৰা পেষ্টৰ নিচিনা হ'ল এতিয়া জানো কি বনাই ভগৱান জানিবা আৰু আজি মানে বহুত দিনৰ পিছত কিন্তু মানে নতুন ৰেচিপি এটা খাবলৈ পাম আৰু
অ অ মায়ে তোমাৰ নতুন ৰেচিপি বনাই থাকে ন
বনাইে খাটা বনাই ইউটিউব দা ইউটিউব হে নে ইউটিউব ন চৰি
মই যে পাকঘৰ জ্বলাই পেলাও মই এনেকুৱাই বস্তু বনাওঁ মোৰ পাকঘৰ জ্বলি যায়গে কেতিয়াবা বস্তুও জ্বলি যায়গে কি বনওঁ কি বনওঁ কচোন
মোৰ মানে তোৰ মানে নিমখ হয় মানে বেছি কম নহয় একদম পৰা ঠিক হয় সদায় এচাম এবাৰতে মই চব
উম ন মই জোখ নাজানো দেই মই একো বস্তুৰে জোখ নাজানো জানো মই মানে কনফিউজ লাগি যায় মই চাহটো বনাব চাহ চাহ বনাব জানো মেগী বনাবো আজি কিন্তু ভাজি পাচলি বনাব জনা হ'লোও বাৰু আৰু মানে কি যু তই নাজান মই বোলোঁ চয়াবিন ভাজি ধুনীয়া বনাওঁ চয়াবিনে বনা হয় কবি
উম মইতো সেইটো চাহ মানে আমাৰ ঘৰকে আমাৰ ঘৰ কোননেও চাহ নাখায় না ত' সেইটো কাৰণে আমি নাজানো আগতে খাইছিলে মাহ এ তোৰ তিন বছৰ মানেই হ'ল চাই তেনে নাজানো সেইটো কাৰণে আগতে বনাইছিলো জানিছিলো।
কিয় নাখায়?
এনেই নাখায় আৰু চাউল ইমান খাই থকাও ভাল নহয় নহয়।
হ'লেও কিয় মই চাহ খাওঁ দেই মই ইমান নহয়। আমাৰ ঘৰ নে খাই বাৰু দেই দুই টাইম, তিনি টাইম খাই হা মই দে এক টাইমে খাওঁ দে মই চা এক টাইম ৰাতিপুৱা এক টাইম আৰু সন্ধিয়া এক টাইম কিন্তু সন্ধিয়াতো কেতিয়াবা নাখাওেই ৰাতিপুৱা কেতিাবা নাখাওঁ। মোৰ ইমান নচলে আমাৰ ঘৰত কিন্তু মানুহ খিনিয়ে খাই কিনো
উম, আমাৰ তেনেকে খোৱা নহয় আমাৰ আইতামাহতক কওঁ দেই আমাৰ গাঁৱত তো মানে পুৰা চলে আৰু। খাব মানে মানুহ আহি থাকে না। গাঁৱত হ'লে মানুহ আহি থাক
গাঁৱত ভালেই অ', গাওঁ ভালেই লাগে থাকি ন' গৰম দিনত থাকি ভালেই এ পানী চানী জেগা যে তোৰ যেনেকে ৱাটাৰফল যাই ভাল লাগে কিন্তু।
উম, তাৰ পিছত তোৰ কি হয় আইতা মাহঁতক আই তমাক আমি মাহ মাহী আৰু মই জোকাৱ হা এতিয়া কি গৰম লাগিলে চাহ ঠাণ্ডা লাগিলে চাহ পিয়াহ লাগিলে চাহ যিওঁ হওঁক চাহটোৱেই লাগিব।
মাথা বিষালেও চা বেমাৰ হ'লেও চায়নে?
হাঁহটো মানে সব বেমাৰৰ মানে উপায় চাহে।
চাহে, কি চাহ? লাল চাহ নে গাখীৰ চাহ? লাল চাহ নে গাখীৰ চাহ?
লাল চাহ।
অহ মা! লাল চাহ? তই খাৱনে এনে চাহ?
নাখাওঁ মই।
অহ, আমাৰ ঘৰত আহোঁতে নাখাইছিলি নহয়।
মই গাখীৰ চাহ মানে তোৰ চাগে মই এই তিনি বছৰৰ ভিতৰত এবাৰ
অহ, তেতিয়া খাৱ?
মই কেতিয়া খাইছিলোঁ? মই দাৰ্জিলিং যাওঁতে দাৰ্জিলিঙৰ চাহটো কিছু মই নাখাওঁ নাখাওঁ বুলি কৈ আছিলোঁ, তাৰ পিছত তোৰ অংকলে ক'লোকি একো নহয় এবাৰ ছেবাৰ যে ভালে আছিলে আৰু খালোঁ আৰু, মানে নাখায় তোৰ গাখীৰ চাই ইমান খালেও ইমান ভাল নহয়, গেছ হয়।
অহ, মই এবাৰ খাইছিলোঁ হা ক'বাকত যাওঁতে। মই অহ, হেৰি ৰুটিয়ে ঘুগুনী আৰু যে এইটো যে কি ৰম ৰাজমাহ দিয়ে ন? মই নাচপতিও তেনেকে খাব নোৱাৰোঁ, এলাৰ্জি সেইকাৰণে বেয়া নেকি ৰাজমা নাজানোঁ দেই।
নাজানোঁ দে, মই কিন্তু খাব পাৰ। মোৰটো বহুত ভাল লাগে আৰু।
ভাল ভাত পোৱটো মই ভাল পাওঁ কিন্তু মানে কি মই এইদিনা খাওঁতে কি হ'ল ৰাজমাও খালোঁ, ৰুটি গুগুনি ৰাজমা তাছত তোৰ হেই তাছত কোৱা গাখীৰ চা খাই দিলো ৰাতি মোৰ বমি খাই মেলি হ'ব পাৰ মানে মই তেনেকে চব বস্তু খাবোৱাৰ
বা মচলা চছলা বেছি দিয়াৰ কাৰণেও হব পাৰে অ বাৰু
ফাৰ
মোৰ আগতে কেইদিনান হৈ আ হৈছে বেঙেনা খাব নোৱাৰিছিলো তথাপিতে ঠিক হৈ গ'ল
মই এতিয়াও নহো মোৰ বেঙেনা খালে কিবা বেমাৰ হয় বা খজুৱতি হয় তেনেকুৱা হয় তোৰ কেনে থাক তোৰ অ এই তটো কি চাইনেচোন দে কি চব বস্তু খাও নে কল চল এনেকে মোক নাবাচ
একো নাম্বাৰ চ মানে মোৰ কেনেকে ধৰ মোৰ চৰ্দি চাই নচটো যে
আহ
সেইটো কাৰণে মোৰ ধূলি চুলি লাগিলে চৰ্দি লাগি য যে মই সেইটো চ আছে এ মই কেনেবা গছাই এ তোৰ এই কেইদিনমান আগত হে তিনি চাৰি মাহ মান আগতহে মই গম পাইছো যোৱা বছৰ লাষ্ট ত মই গম পাইছো মোৰ এইটো আছে বুলি চাইনাছ
আগতে গমেই পোৱা নাছিলি মোৰ আকৌ কি জান মোৰানে এতিয়া যদিই বিনাখন ৰাপুৱ শই উঠি মে বিনাখন যেনেুৱা থাক ন খেচ মে উঠি পা যদি মই বস্তু পাৰি দিলো ন তেতিয়াও লাগি যায় বা পৰ্দাখনন যদি চুই দিলো তেতিয়াও লাগি যায় তেনেকুৱা হয় মানে উম
উ এ হয় ধূুলিি চুলি সোমালে হয় অ
ধূলিতটোু ধূলি বাদে দিছো মই ঘৰত থাকিয়ে মোৰ যে বেমাৰ হয়
কি কবি আৰু চেনিটিভ
এ বেছিে নেকি মোৰ আৰু মানে কেতিয়াাবা মোৰ জ্বৰ তেনেকে নহয় হা কিন্তু যেতিয়া হয় ন মা কচ তমই কৈছ ন তো তো থাকিব নোৱাৰিম আৰু মাথা বিষু মানেগাোৱাদদি সংগম হয়
মোৰ আগতো কি হয় চৰ্দিিকা হলে জ্বৰ মানে অলপ অলপকে হ'লেও মানে ভাৱতটো হলেও আহিবই
আহ
নাজানো আৰু ক ভা এইটো
ভাবতো হয়ে বাৰু তেনে কোৱা আৰু ছাবিশন ক'ৰবাত যদি ট্ৰেভেল কৰিছ বাছে চাছে যদি যাওঁ। এতিয়া গাতে আকৌ বেছি বেয়া লাগে জোখত
হহ ', মোৰ এইটো নহয় হা, মোৰ লগত মোৰ এটা প্ৰব্লেম মোৰ মাথা বি
অ', মাথা বিষা মোৰো বিষা বনভমি হয় নে তোৰ?
বমি -বমি নিচিনা লাগে মই এদিনতটো মানে বহুত মানে গা ছা বেয়া লাগি গৈছিলে আৰু ঘূৰি ঘৰলে আহি আছিলো যে তই ঘৰ আহি পেল যেনে তেনে মই ওপৰত উঠিছো ওপৰত তলাটো খুলি পেলাই একদম ডাইৰেক্ট বমি কৰিছোহি ম তেনে। নহয় দেই বমি, বমি, চমি মোৰ নহয় আৰু এ চাৰেকিত কেতিয়াবা হৈ যায় আৰু তোৰ চাগে জ তোৰ মানে খাই চাই আহি হ'লে ফটককে হৈ যাব পাৰে না।
অহ ', মই বমি তেনেকে নহয় মানে কি হয় জানো ভাৱটো যে আহে যে। মই বিহত নহয় জানো মোক কাৰত আৰু বাছত নোৱাৰো মানে খোলা যে খোলা বস্তুত পাৰিম মই যিবিলাক মানে চ আপোনোকৰ খোলা থাকে ন বাইক চাইক স্কুটিত। পেনঞ্চন এনক প মানে ম কি বাছ আৰু কাৰত নোৱাৰো মই একেবাৰে সয্য নহয় মই।
তেনেখনন তই ট্ৰেইন দেখোন এচিয়ে তো নোৱাৰিবি।
এচিৰ ৰুমত ন' বেমাৰ হৈ যায় মোৰ।
মই এছি দে
নে মনোহ মই অভ্যয়াস নাই ন' তেনেকে। আৰু মই কৰ'বাত গ'লেও মানে কি মেডিচিন মানে মই এতিয়া তু দ ঘৰলৈ গ'লো। হহ ', বাইচানস মানে কি? এ মোৰ গোটেই মানে যিমান মেডিচিন আছে চবকে পেকিং কৰি লৈ যাব লগা হয়। লাগিলে মই এদিন নে নাজাওঁ কিয় কাপোৰ মানে চব মেডিছেনে।
উম, অ', তোৰ তো এতিাতো বন্ধ হৈ য ত কৰাচোন তই ইয়ালৈ থাকাকে আহিবই পাৰ।
উম', বেমাৰৰ কাৰণে কতোৱে নাযাও মই মোক কি ভাবিছ মই
মাহঁতক লৈ আহিবি একো প্ৰব্লেম নাই আৰামছে তই
নহ মায় ডিউটি আছে ডিউটি খতি কৰিব নোৱাৰে তটো বা
শনিবাৰে আহিবি শনিবাৰে আহিবি দেওবাৰে আৰম্ কৰিছো বাৰু বা তই ফ্ৰাইডে আবেলি আহি যাব পাৰ শনিবাৰ তহঁ তই কি সেই চেকেন চেটাৰদে ৰ্ফড চেটাৰদে বন্ধ নাথাকে
ক মাৰ মায় একোতে বন্ধু নাই দেওবাৰতো বাহিৰে
তাতে তো শনিবাৰে কেইটামানলৈকে দিউতি থাকে
বাৰ্তটা এটা আৰু কেতিয়া মানে কি জান পতককে মানে মা মানে গেৰেণ্টি নাথাকে পতককে ফুট মাৰি দিয়ে বহুত বস্তু চভে পৰি যায় ন মাৰ আৰু মায়ে মানে দু দুটা উম সকলোৱে নিদিয়ে
হিয়াৰ লগত আহিব ৱ
উ মই যাম মানে কিয় যোৱা নাই জানো মোকতো বেমাৰৰ কাৰণে মই থাকিব নোৱাৰো মানে কি তহতো মানে কষ্ট হব কথা মোৰো কষ্ট বহুত
মই মানুহ আহিলে ভাল পাওঁ জানো মানুহে না যায় মই ইমান মানুহক মাতি থাকো এইটো হিটে আহ
মাতিম বুলি ভাবো মানে সিহঁতকো থাকে মাতিম বুলি ভাবো তাৰ পিছত তু ততোকো থাকে মাতিম বুলি ভাবো কিন্তু মাৰ মাজত কি হয় যায় জান এই এইটো নহয় আমাৰ ৰুম নাই বেছি জি
হম
যাম ৰ তে তালৈ যোৱা হয় যাব লাগিব কিন্তু মানে কি জেগা চেগা চিনি নাপাও ন ভালকে
এ আমাৰ টাউনতে
টাউনতে বুলি গম পাইছো বাৰু
সিয়া আহিছে ন তাই চিনি পাই
নামটো লৈয়ে ৰ'লি একো নহয় বাৰু
অ
একো নহয় দেই তেনেকেই গম নাপাব নহয়
পাহৰিয়ে থাকিলো
বাদেই একো নহয় কন হে কিয় হে হা
কিয়নোহোলে
মানে বস্তুতে আকৌ নধৰিলে
এতিয়া কেনেকে নধৰিলে চাহ তোৰ কিমান এনেকে ফেক নাম কিমান থাকে হয় এনেকুৱ তই ক
অ হয় পাৰ
হ'ব দ
উম ঠিক আছে দে
অ তই আক কৰিবি নে এঘাৰ মিনট ধৰি লওক তাৰিছত কাটি দিবি
এ হ'বই দে হ'ব দে একো নাই একেই কথা
হ'বই ৰ এনো একেবাৰে পাঁচ মিনিট ৰখি দে আৰু ঠিক ঠিক থ্ৰী টিক টিক ফৰ টিক টিক ফাইভ টিক টিক চিক্স টিক টিক ছেভেন টিক টিক এইট মই হওঁ মানে দহৰকে গনটো মানে ক হেৰি এঘাৰ মিনিট হৈয়ে গ'লগৈ কাতি দে উম